হেল্ল' অ উম নাহে মই কৰিলে মানে হে আহিব। সেইফালৰ পৰা কৰিলে নাহে আক, অ' চকুত ধৰি গৈছে ৰ'দতটো।
কেলে নাহে আক সেই ফালৰ পা কৰিলে?
মানে মই তোক এতিয়া ফোন কৰিছো নে?
আহহ।
এতিয়া মই ইয়াত ছাবমিট কৰিব লাগিব। তই তাত ছাবমিট কৰিব নালাগে তই মোলৈ ফোন কৰিবি ন তই তেতিয়া তই তাত ছাবমিট কৰিব লাগিব মই কৰিব নালাগে।
আহ কেছটৌ সেইটো। মোৰ দুটা হৈয়ে গ'ল ৰাতিপুৱাই, তিনিটা হ'ল। মই তিনি বাৰ কৰা নাই জানো ফোন অ' মোৰ এটা টাক্স কমপ্লিট, কালি দুটা সেই ফোন এনেই কেনচেল হৈ গ'ল। চম্পকলে ক'ৰা এটা তোলে ক'ৰা দুটা, তিনি অ' চম্পকলে দুবাৰ কৰিলো দুবাৰহে কৰিছো। তিনিটা ফোন কেঞ্চেল হ'ল।
উম
জালো দি ওলাই যা না। ভাল কথা আলুগুটি কিমান হৈছে জানো দাম? এ তহঁতৰ হে খেতি নকৰা হল নি মৌ মৌ
কৰে।
মৌজোল আলপ লাগিছিলে নহয় মোক?
মৌজোল, এতিয়া সেই ফুলৰ চিজন টো আহিছে হে।
মৌজোল লাগিছিলে ঔ মোক। কেই বাঁহ আছে? সৌ দিনাখন হেৰিয়াত মোৰ এটা মষ্ট মৌ মানে অত্যাধিক প্ৰকাণ্ড বাঁহ এডাল আছে আৰু পিছত মোক দেখুৱালে আৰু মইকলো মই পাৰোংগৈ আকৌ। পাৰিব পাৰিম নহয় মৌ বাঁহটো নাই, মানে তাৰপিছত গছত উঠি মেলি পাৰিলোগে। দুৎ ৰস যদি এটোপাল ওলালে হেঁতেন। মৌ উৰি যোৱাৰ পিছত ৰস চস নাথাকে, চব খাই থৈ গুচি যায়।
উৰি যোৱাৰ পাছত খাই থৈ নাযায়, মানে যেতিয়া সিহঁতি পোৱালি দিয়ে নে? পোৱালি হৈ যায় যে তাত সেই ৰস থবলৈ জেগা নাইকিয়া হয় নাই, তাৰপিছত সেই পোৱালি হোৱাৰ পাছত সিহঁতে কুইনচিয়েল হয় তাৰ পিছত ওলাই গুচি যায়। তাৰ পিছত আকৌ নতুন কে চাক বনাই আহে ৰস গোটাই গে।
মোৰ নাম মুকুতা কলিতা।
উম, মই আনি থৈছোঁ নহয়। মই খাই আছোঁ সদায় এচামুচ-এচামুচ।
কিমান আনিলা?
এই মই তোক যে দিছিলোঁ যে, এই এশটকা বটলটো যে ফুলকে দি পঠাইছিলে এবটল।
আ'?
তোক যে দিছিলোঁ, এশটকা বটলটো যে
অহ।
কোৱাৰ্টাৰ বটলটো ফুলকে এবটল দি পঠিয়াইছিলে।
মৌজুল ৰাতিপুৱা খালে ভাল দেই।
উম। ডিম খাব লাগিছিলে, এতি মই দোকানৰ ডিম খাবলৈ মোৰ ভয় লাগিছে।
কি আছে।
কালি ভিডিঅ' এটা দেখিলোঁ।
এইবিলাক ডিম, প্লাষ্টিকৰ ডিম নহয় দে।
বনাই দিছে ভিতৰত কেনেকে।
এই কেইটা ডিম প্লাষ্টিক নহয়। এই তাপ উঠিছেও, থাকিব পৰা নাই।
উম, কৰোবাত- - মই এবাৰ ঘৰলে গ'লে, দিম কেইটামান দিবি আকৌ।
অহ, এই মেকুৰী, ৰহ।
ইমান মোকোৰা আছে। ইমান মোকোৰা মাৰিছোঁৱে না, মোকোৰা হৈয়ে আছে, হৈয়ে আছে।
আৰু মেকুৰী পোৱালিটো য'তে-ত'তে হাগি দিব, চাবি আকৌ।
উম, নেদেখা হ'ল যে আগত নোহা হ'ল। অই, কি হ'ল? ব্যৱহাৰ নকৰে নহয়। কি হ'ল, এই মানুহ নেদেখা হ'লে। চিঞৰ বাখৰ তাৰ ওপৰত অহ ৰহবা।
য'তে-ত'তে হাগিব, গেলা-গেলা গোন্ধাব।
ইমান পইতাচনী যে, ইমান কালি পইতাচনী। পা, মই এতিয়া চুলি-সপাত ধেৰ হৈছে। সৰু সৰু সোপা, নিগনি সোপা। মেকুৰী এটা থাকিলে নাহে।
মেকুৰী থাকিলে নাহে। তাহতক খাবলৈ দিব লাগিব। তেতিয়াহে তোৰ ঘৰত থাকিব। নহ'লে বেলেগ ঘৰলৈ গুচি যাব।
থাকিবইটো, আমাৰ ঘৰতে।
ককা দেউতা মাটিয়ে দি হেই কৰিব নহয়।
ৰিনিকী ভূঞা।
উম। চ'ব।
ভাল নহয়, কাম নাই সেইবোৰ।
যাম নি?
পাইছা।
তই মোক দেখুৱাবলৈ নিব নোৱাৰ হ'ব।
অ', পইচা পাতি নাই খলচ কৰিবলৈ
কিমান মানুহে এখন চুপা চুপি খন চালেগে, কিমানে চালে আমাৰ আমাৰ গোটেই ষ্টাফখিনিয়ে জ্বললৈগে, মোক সুধে যাবানেকি মই বোলোঁ মই নাযাওঁ।
মোনাফা লাগে আকৌ।
অঔ
নগলিগে কেলি।
চাবলৈ হেনো কিমান ভাল হয় ন কমেডীৰ হয়।
আমাৰ ইঠা নাই নহয়
উম।
তেতিয়াহ'লে যাম এইখন জেগালে।
আহা।
এইখন চাবলৈ যাম তেতিয়া।
অহ দালি অ-অহ লগত হেৰি হ'লে ভাল আৰু, মতা মানুহ।
উম-ম সেইটোৱেই কথাটো, কৃষ্ণ।
এঔ
এ ভাৰত ভাগ্য বিধাতা বুলি যোনখন ৰিলিজ হৈছে সেহখন-সেইখন নহয় একদম পুৰা একচনৰ মুভি হয়।
অহ পুৰা একচন মুভি।
হুহু ওও
দক্ষিণ ভাৰতৰ চিনেমা নে কিহৰ চিনেমা?
দক্ষিণ ভাৰতৰ নেকি।
উমহ
কংগনা ৰানাৱট আছে কংগনা ৰানাৱট। বেয়া দিয়ে ধাইধুই দিয়ে।
ইয়াতে চাহ কামদুদিলা কালি অনা গুৰকন ইমান ধুনীয়া নহয়, বেলেগ ধুনী এতিয়া কাপোৰ খিনি মাৰি পথখিনি আনি
মোৰ টোপনিটো ভাাগি থাকিল ও
খোৱা হৈছে সেইখিনি আনি
এই হেৰি কৰিলো আৰু আজৰি হম আৰু
কিমান আহিব মানুহ?
হ'ব চল্লিশ পঞ্চাশ জনন এই অহ হাহ ঠাপ ঠুপ
মাতটো লাগি ধৰিলে।
হা
কি হ'ল?
পোৱালিটোবোলো মানুহৰ লগত ঘূৰি ফুৰে মানুহ-হু বিচনাই চিচনাই উঠিলে হেতো চিঞৰ বাখৰ আৰম্ভ হৈ যায়।
অই এতিয়া এটা তেনেকুৱা হ'বই সিহঁতে এতিয়া লগহে বিচাৰিব। উহু
মই পোকৰে পোকৰে ঘূৰি ফুৰিছে।
মুতি দিব গোটেই বিচনাই চিচনাই গেলা গেলা গোন্ধাব হুহু। বহুত বেয়া গোন্ধাই।
অ' তই হেৰিত খাইছা আকৌ সেইটো। তহঁতৰ ঘৰত আছে যে লগত খোৱাই লওঁ।
কৈ আছো। বহুত গেলা গেলা গোন্ধাই। আকৌ এনেকে মুকলিত নেহাগে নহয়, কাপোৰ ব্লেংকেটৰ ভিতৰত নুইয়াই ঘূৰি সুমাই গ'লে নি হাগি দি
চাফা কৰাওঁ, হাতে পাতি
উ
তাহলে পিটিকা খাৱ হেনো।
উম উম, কি মজা লাগে পিটিকা খায়। চাটনি খাই মজা লাগে।
অ' মোক এবাৰ দিব কাডৰ চাউলো দি দিবিহোন।
হা, পাঁচ কেজি হে।
ইয়ে আগৰ পৰাাই পাঁচ কেজি পাওঁ নেকি?
তাই নাপাওঁ এই মাজত ধুই সেই হ'ল
কেলে, কেলে।
কিমান হেৰি টকাহে। আছে আকৌ চাৰি কেজি মান আছেই মই মূৰ্গীকে দিম।
নহয় আগতে কিম এই আগতে কিমান পাওঁ।
ত্ৰিশ কেজি, পয়ত্ৰিশ কেজি।
তাৰপা এতিয়া কেলে কাটি দিলে।
মানুহে এ তাৰ তাৰ না
কেলে হ'ব, আকৌ সেইখন কাড সেইখনেই হৈ থাকিব লাগিব, তোক ককৰা বনাই দিলে যে। মানুহ যেটাই নাথাকক। এটা থাকিলো দহটা থাকিলো পয়ত্ৰিশ কেজি পয়ত্ৰিশ কেজিয়ে পাবি।
উ, উ, সেইখন কাৰ্ড নহয় গাই প্ৰতি পাঁচ কেজি পোৱা কাৰ্ড খন।
উ হেইখন কাৰ্ড। তই পাঁচ কেজিহে পাওঁ, পাঁচ কেজি টোকে মোক দি দিবি।
পাঁচ কেজি দিবলৈ, এতিয়া মই তালৈ যাম নেকি।
হম। ট্ৰেইনৰ ড্ৰাইভাৰটো হাটত দি পঠিয়াই দিবি।
অ' কালি মোলে সেয়া কবা অফিচৰ পৰা ফোন কৰিছিলে নহয়। তাৰপিছত মোক হেনো লোন দিব, তাৰপিছত মই ক'লো সেই টেল কিনিবলৈ যদি দিয়ে তেতিয়া। তেতিয়ালৈ, পিছে ইমান পইচা। দিব নোৱাৰো নহয় তাৰপিছত কেলে দিব নোৱাৰে ইমান পইচা দিব লাগিব নহয়। মই দিব নোৱাৰোৱাৰে যদি কেলে ফোন কৰিছিলে তে আপুনি তেতিয়া হ'লে ফোনটো কাটি দিয়ক মোৰক কেলে ফোন আপুনি নিজে ফোন কৰিছা আপুনি নিজেই ফোনটো কাটক।
ৰবা।
বহুত দিন নাই কটা।
গৰম হৈ ছাগে তাই তাত।
অ', গুৰকণ খাবলৈ বৈদ্য ধুনীয়া।
আহ মোক সচাকে দিবি দেই মই আগষ্টত যাম নহয়। হেল্ল'?
তহঁতক কিমান পায়নো?
আমাৰ পয়ত্ৰিশ কেজি।
সেইটো লয় যাওঁনে কি তই?
পয়ত্ৰিছ কেজিহে নানো মই এইবাৰ। পোন্ধৰ কেজি মান আনিছিলো নেকি?
তাল চতে
ঘৰ চাউল ভাত আদায় হৈ থাকিলে।
উম।
তাতে মই হে তেতিয়া আনোটে যিকেইটা আছিলে ৰ'দত দিয়াই নাছিলো। আৰু মই ঘৰ চাউলৰ খাই বেয়া পাওঁ।
অভ্যাস নহয় আমাৰ গছ চাউলে খাই কিন্তু মই ঘৰৰ চাউলৰ খাই মই বেয়া পাওঁ মোৰ।
সেইটোকে কৈছো অভ্যাস হ'ল আকৌ।
উম, প্ৰায় কুঅভ্যাস হয়।
খাবলৈ পালেহে ঘৰত।
ঘৰৰ চাউলে খাব বাৰু ইয়ালৈ আহিলে মানে ইয়াত ঘৰ চাউলৰ ভাত খাব
কি ভিটামিন আছে সেই এইবোৰ
প্লাষ্টিক ভিটামিনৰ
কিন্তু তোৰ